হ্যালো অ' অ' অ' শুনা পাইছো শুনা পাইছো অ' আপুনি সেই আছো দিয়ক আছো দিয়ক। ভালেই, বাকী?
বা অ' মোৰো ভালেই।
অহ
আজি খুব বেছি গৰম পৰিছে ন?
অ' গৰম পৰিছে। তাকেই আপুনি সেই
এয়া গৰমতটো বাঢ়িব।
কালি মানে পৰ পৰহিৰ পৰা পৰি পৰি আছে এই তিনিদিন ধৰি গৰমেই পৰি আছে। উম গৰমত কি কি খায় বাৰু আপুনি?
আচলতে এতিয়া অ' অ' এনে এতিয়া খুব ঠাণ্ডা পানীতো বেছি খাও আৰু ধৰা নেমু চৰ্বত আৰু এতিয়া আ আজিকালি বজাৰত হোৱা চৰ্বতো কিনি আনো আনি পেলাই এনেকে খাও মানে
অ' বজাৰত পোৱা চৰ্বত চৰ্বত কিনে মানে বজাৰত পৰা চৰ্বতো ভাল নহয় বুলি কোৱা মানে কৃত্ৰিম
অ' এইটো আচলতে নেমু চেৰপত খাবলৈ কয় বা ডাবৰ পানী
অ' ডাবৰ পানী ডাবৰ পানী খায় নে নাই।
ডাবৰ পানী খাও।
অ' আনি খায় মোৰ আকৌ মই খাব লাগে কিন্তু মোৰ দিগদাৰেই হৈ যায় মানে এতিয়া সেই আনিব যোৱাটোৱেই দিগদাৰ আৰু আগত আগতে মই বজাৰ কৰিব নিজে গৈছিলো বাৰু এতিয়া অকণমান প্ৰেগনেঞ্চিৰ কাৰণে মোৰ দিগদাৰী হয় মানে। সেইয়াই।
মোৰ আকৌ মানে ওচৰতে বজাৰ আছে, মানে কালি পৰ সি উলিয়াইছিলে ইয়াতে, ডাবৰ ডাব ডাব নাৰিকল, এনেকে অ', মোৰ ওচৰতে আছ আৰু মানে মই য'ত স্কুলত কৰো, মোৰ স্কুলৰ সন্মুখতে ডাব উলিয়াই। এনেকে বজাৰ মানে বহে আই, তেনেকুৱা আৰু ফলৰ ৰস বিকা দোকান এখনো আছে। আমি ফলৰ ৰস দোকানত নিকিনো মানে, নিজে ফল মূল লৈ যাওঁ, নিজে ফল হিচাপে খাওঁ। ধিয়া আকৌ মৌচুমী ৰস বুলি আৰু নাখাওঁ, অ', এ
খোৱাটো বেয়া বুলি কয় কাৰণ সেয়া, তাৰে যিটো ফাইবাৰ থাকে, সেই ফাইবাৰটো ভাঙি যায়তু। আ, ফাইভাৰটো ভাঙি পেলাই ছুগাৰ হৈ যায় মানে। চেনি যিটো, চেনিৰ পৰিমাণ বঢ়াৰ লগে লগে আকৌ আপোনাৰ দেহত চুগাৰটো বাঢ়ি যাব নহয়। সেইটো কাৰণে বোলে ৰসটো খাব নালাগে, যিমান পাৰে চোবাই খাব লাগে।
চোবাইয়ে খাওঁ মানে, তেনেকেই খাওঁ। এ কেতিয়াবা বোলে খুব বেছি মন গৈছে আ আৰু, এ-এনেকুৱা এতিয়া ধৰা আমৰ বতৰত গাখীৰ দি আমৰ এটা লাচি টাইপৰ এটা মানে এটা বনাওঁ দেই, সেইটো গাখ দি মানে। মই ৰেচিপি এটা অ', এইটো মানে নিজ বা হেৰিয়াত পাইছিলোঁ। এবাৰ ৰেচিপি এটা পাইছিলোঁ কিতাপ এখনত উ গাখীৰ মানে এইটো মানে হেৰি বুলি কয় নামটো আছিলে এ উম মেংগ' লা অ' মেংগ', অ মেংগ' চেক। মেংগ'চেক মানে এনেকে গাখীৰ দি এক লিটাৰ গাখীৰ ডাঙৰ আম এটা কাটি, মানে হেৰি কৰিব লাগে, চেনি অলপ দি মিক্সিত মাৰিব লাগে তাৰ পিছত এই হেৰি দি থব লাগে, বৰফ দি দি খাব লাগে, বৰ ভাল লাগে মেংগ' চেক, অ', খাই পেলাই বৰ ভাল লাগে। অ, সেই সেইটো বনাও কেতিয়াবা
লোঁ। উম, কিন্তু এটা আকৌ মই ভিডিঅ' পাইছিলোঁ, আপোনাৰ ইউটিউবত মই ভিডিঅ' পাইছিলোঁ, অ' এই ৰেচিপিবিলাক যদিও সোৱাদ লগা, এই টেঙাৰ লগত বোলো সেই গাখীৰৰ সংমিশ্ৰণটো বোলে বেয়া বোলে, সেইটোও মই পাইছোঁ।
অ, সেইটোও কয় অ, গাখীৰৰ লগত আচলতে আগতেতো আমাক নিদিয়ে খাবলৈ গা খীৰৰ লগত, উগাৰ আহি থাকে বুলি। আজিকালিহে আমি ক্ৰীমৰ লগতো খাই দিও অ' অ' আজিকালিটো মানুহে ক্ৰীমৰ লগতো উম হেৰি নিদিয়েনে বা আঙুৰ দিয়াই। ফল মূল দি। নিদিয়ে নে বাৰু আগতে এইবিলাক একেবাৰে বৰ্জন কৰে। সেইটো কিন্তু আগৰ কথা বিলাক আচলতে মানিব লাগে দেই।
অ মালিম, বেমাৰ আহি আছে, সেই ক্ৰীমৰ লগত যে চব দি পেলাই খাই আপোনাৰ আঙুৰ, আম তাৰপাছত আৰু আৰু কিবাকিবি যে ফল মূল দি পেলাইহে।
নাই, সেইটো কিন্তু একচুৱেলি এটা বিষৰ নিচিনাহে হয়। পেটত ন সেইকাৰণে বেমাৰ বোৰ ওলালে একচুৱেলি আগতে‌ আগতে আমাৰ মানুহ বিলাকে এই বিলাক ন খায় নহয়, এতিয়া ৰাতি তিতা নাখায় বা এনেকুৱা ধৰণৰ বস্তু ৰাতি কিবা কিবি বস্তু নাখায়। হজম নোহোৱা কাৰণে সেইটো আগতে নাপায় বুলি কয় মানে, এইটো নাপায় বুলি শব্দটো মানুহ বিলাকে মানে এনেকে কৈ দিয়ে আৰু। এতিয়া ভয় খাই, আচলতে এ-এনেও তিতা পিছবেলা তিতা খালে হজম নহয়েই। তুমি চাবাচোন পিছবেলা তিতয়া যোন আবেলি সময়ত যেবা তিতাকে নহয় নামানে দি টি খাই কাৰনেেহ যায় হয় একদম ক্ৰীমৰ লগত হেৰিটো যে, এইবিলাক বস্ত ভাবো, মানে এইটো প্ৰয়োজন মানে এইটো বিহৰ নিচিনা এইবিলাক।
আৰু খাই কিন্তু খুব সোৱাদ লাগে, আৰু আপুনি বিয়াই সভায়ে গ'লেও, চাব আপুনি ফ্ৰুট ফ্ৰুট কাস্টাৰ্ড দিয়ে আৰু খাবলৈ খুব সোৱাদ, কিন্তু সেইয়া বিহৰ নিচিনা হয়।
এনে-এনে কাষ্টাৰ্ডৰ লগত খাই বাৰু বেয়া নালাগে, কা পাৰ্ক টো, অলপ বেলেগ ধৰণৰ হয় যে। উম, উ। ৰাস্তাটো মানে ধৰা, গাখীৰ খিনি ধৰা উ উতলাই বনোৱা হয় নহয় কাস্টাৰ্ডখিনি তাত, তাৰ পিছতহে দিয়া হয় কেচা ফল মূল। সেইটোৱে ইমান অপকাৰ নকৰে যে, কাষ্টাৰ্ড পাউদাৰটো দি পেলাইহে বনায়। অ' কিন্তু একেবাৰে গাখীৰত এইটোতো ক্ৰীম টো হ'লে একেবাৰে, অ' এইটোত কিন্তু অকমান বিপদ এটা হয়, এইটো কাস্টাৰ্ডটোৱে ইমান হেৰি নকৰে। এইবিলাকেজিকাল সেইকাৰণে নতুন নতুন বেমাৰিলাক হয় নেকি মানুহ? অ' বিভিন্ন ধৰণৰ নতুন-নতুন বেমাৰ যে ওলাইছে এইবিলাকে খাদ্যৰ কাৰণে।
কাৰণে হয় আৰু আমাৰ পূৰ্বপুৰুষসকলে যিবিলাক মানে খাদ্য দেখুৱাই থৈ গৈছে আমাৰ, থলুৱা যিবিলাক খাদ্য সেইবিলাক খাদ্য আচলতে খা খাব লাগে। নতুন-নতুন মানে যেতিয়া এই নতুন ৰেচিপি আহিছে আমাৰ পাশ্চাত্যৰ যিবিলাক দেশৰ সেয়া যিবিলাক আমি আজিকালি অনুসৰণ কৰা হৈ, সেই-সেইবিলাক আচলতে বেয়াহে আমাৰ কাৰণে। এতিয়া মই ভিডিঅ' চালেই পাওঁ আমাৰ সৰিয়হৰ তেলটো বোলে বেয়া, সৰিয়হৰ তেলটো আপুনি ভাবকচোন কিমান দিন আগৰ পৰাই চলি আহিছে আমাৰ। পূৰ্বপুৰুষৰ পৰাই, সৰিয়হৰ তেলটোতো বেয়া নহয় তাৰ তাত খাব পোৱা আপোনাৰ সেয়া সেই সূৰ্যমুখী ফুলৰ যে তেল তাৰপিছত আপোনাৰ এইয়া আলমণ্ড যে আলমণ্ড সেইবিলাক মানুহে খায়ে পোৱা নাই।
সেইবিলাক খাই পেলাই নতুন-নতুন আৰু আজিকালি হেৰি ৰ'বা আৰু এইটো কি অলিভইলও বহুত অলিভয়ল মা
অ- অল- অল- অলিভইলট অ', এইটো কি?
অহ, অলিভ অইলত অহ, মানে কিবা হেৰি নহয় বোলে কি কি, কি নাবাঢ়ে বুলি কৈছিলে কলেষ্ট্ৰল নাবা বাঢ়ে নেকি তেনেকে বুলি কৈছিলে। অহ, মানে অলিভ অইলত খালে এনেকে এদিন মোক মানুহ এজনে কৈছিলে। ছিলে এইতো কি অলি-অলিভ অইলত খাওঁ অলিভ অইলত তুমি নাজানা নেকি, মই কৈছোঁ মই নাজানোঁ। নহয় আমি মিঠা তেলতে খাওঁ। আমি সৰিয়হৰ তেলতে খাওঁ অহ, আগৰ দিনৰ মানুহেতো গাঁৱত ঘৰত পেৰা সৰিয়হ খাইছিলে, সেইবিলাক মানুহ বহুত দিন, আগৰ দিনৰ মানুহৰ আয়ুসটো বেছিহে আছিলে ন' এনেকুৱা ধৰণৰ বেমাৰো নাছিলে বহুত দিনলৈকে, মানে বহুত দিনলৈকে জীয়াই থাকিলে আগৰ দিনৰ মানে আশী বছৰ নব্বৈ বছৰ হেই টো মানুহ থাকেই, ন' অলিভ অইল মানে এইটো বেলেগ ধৰণৰ অলিভ অইল আৰু মানে আমি ধৰা ল'ৰা-ছোৱালীক তেনেকুৱাবিলাক নহয় আৰু এনেকা ডাঙৰ মই বটলত এই দোকানত দেখিছোঁ বাৰু এনেকুৱা উম, ডাঙৰ দোকানত। এনেকে অলিভ লিখি কি থোৱা, সেইবিলাক মানে খোৱা আৰু বহুতে খাই কেনেকুৱা লাগিব জানোঁ মই খাই পোৱা নাই। মই মিঠাতেলতে খাওঁ। মানে হেয়া অহ, খাওঁ। কমকে দি পেলাই খাওঁ আৰু নহ'লে, সেয়া কৈছো মানে হেৰি হ'লে যদি ঘৰুৱা মূৰ্গি আনা দৰে ব্ৰইল খাৱা। তাতো মানে এটা বেলেগ ধৰণৰ সোৱাদ হয়।
অহ, সেইটোৱে আৰু যদি তেলৰ কথা যে কৈছে আপুনি অলিভ অইল খায়। আলমণ্ড অইল খায় আৰু
অ', আকৌ চা আৰু চাউলৰ এটা ওলাইছে নহয় আজিকালি, চাউলৰ তেল এটা ওলাইছে। অ' বিভিন্ন তেল ওলাইছে, মোক এজনী, অ', চাউলৰ তেল এটা ওলাইছে। মানে এনেই কয়। বা মানে এনেকুৱা বস্তু বিকাৰ কাৰণে তেওলোকে কাৰ কাৰণে মানে এইটো বেয়া ওলাই। এতিয়া তুমি যদি দোকান এখনলৈ যোৱা দেই, তুমি আজি মানে ধৰা এই মাম মানে একেই, আমাৰ এইবিলাক, এনেকুৱা দোকানলৈ মণিহাৰি বস্তুৰ পৰা আমাৰ মুখত ঘঁহা কিবা ক্ৰীম কিবা লয় তুমি চুলি কিনিম মানে কিবা এটা আনিবলৈ গৈছা ধৰা লিপষ্টিক এটা কিনিবলৈ গ'লা।
হয় হয়।
বিভিন্ন ধৰণৰ মানে কম্পেনীৰ ছোৱালীবিলাক দিয়ে ন? আজিকালি ইয়ে প্ৰত্যেকখন তেনেকুৱা ডাঙৰ ডাঙৰ দোকানত, মানে এইবিলাক আমাৰ মহিলাৰ যিবিলাক সামগ্ৰী পায় মানে আমাৰ প্ৰসাধন সামগ্ৰী পোৱা দোকান বিলাকত। এগৰাকী এগৰাকী ছোৱালী থাকে, সিহঁতক ৰাখে আৰু। ক কম্পেনীয়ে সিহঁতক টকা দিয়ে আৰু সিহঁতি মানে ইহঁতৰ সিহঁতৰ ও‌ মানে কম্পেনীৰ বস্তুবিলাক যিলাক নতুন নতুন ট্ৰেডৰ বস্তু ওলিয়াইছে, সেইবিলাক বিক্ৰী কৰিব লাগে। ঘপককে তোমাৰ মুখখনত। অ' মানে যেনেকোৱাই যি , আপোনাৰ মুখত বাইদেউ স্পট পৰিছে ক'লা ক'লা এইটো।
অ', হয় হয়। সিহঁতে বিশেষজ্ঞৰ নিচিনা মানে পৰীক্ষা কৰি দিয়ে লগে লগে।
অ' ঘপকে কৈ দিয়ে অ', তুমি আকৌ বিউটি পাৰ্লাৰলৈ গ'লা তোমাৰ পাৰে মানে মেৰেজ
নাই, নাই, নাই। বিউটি পাৰ্লাৰতো কৰি কৰি পাইছে, বিউটি পাৰ্লাৰতো কৰি পাইছে আপোনাৰ এয়া চুলি, চুলি আপোনাৰ অমুকটো কৰিব লাগিব
অ' নাই নাই। সেইটো কয়, নই এনে কেতিয়াবা অ' এই সেইবিলাক কয়, এনেই ইহ কেতিয়াবা মানে এনে মুখত বাইদ' আপোনাৰ স্পট পৰিছে ক'লা এইটো ডাৰ্ক স্পট পৰিছে, এইটো মুখত এইটো সানিলে এইটো ভাল হ'ব বুলি ক'ব। এনেকুৱাকে কৈ দিব যে তোমাৰ এদম পুৰা এনেকুৱা লাগিব তুমি এদম আও হলে, গ'ল আৰু গৈ পেলাই এদম গা-চা বেয়া লাগি যাবগে, এটা কিনিয়ে আনিবা সাত সা-আ সাতশ, আঠশ টকা ক'ব তাৰপা ঘৰ লগৰ কাৰোবাক যদি সুধে মোৰ বাৰু বেছি দাগ নাই, এইকণ দাগ পৰিব আৰু দে। তোৰ এতিয়া চল্লিছৰ ওপৰ হ'ল, তোমাৰ দাগ পৰিবই। কিন্ত এইটো বিক কি কৰানে কৰে। আকৌ চুলি অকমান মোৰ চুলি - সেইটোৱে পিছত মই গম পালোগে আৰু। যি দোকানলৈকে যাওঁ। প্ৰথমতে এদিন কিনিলোঁ দেই কিনি পেলাই সানিলোঁ এ একো হোৱা নাই। তাৰ পিছত, তাৰ পিছত না সদায়তো আৰু বয়স এটা না বি ওঠৰ বছৰ ছোৱালীজনীৰ লগত পঞ্চল্লিশ বছৰীয়া অ' হ মানে বিয়াল্লিশ বছৰ মানুহ গৰাকী এ ছাল খন এনেও নিমিলে হয় নে?
এনে নিমিলিব অ এ তথা তথাপি মেইনটেইন কৰাতোঁ আপ কোনো একো বেয়া কথ
অ মেইনটেইন অ ন সজৰে ৰা ৰাখিছো বাত এতিয়া একেবাৰে বেয়া হোৱাগে নাই আৰু ধৰা এনেপ কোৱা হয়াগে নাই যে একেবাৰে গোটেই মুখখন ক'লা একদম এসিতেক সেই বুলি বেয়া লাগে তেতিয়া ন চবেই তো মেইনটেইন কৰিব বিচাৰে, কিন্তু অকণ অকণ এনেই স্পট দুই এটা পৰিব থাকে সেয়া মেইনটেইন কৰোৱে ধৰা সেই কিন্তু, সৈটো স্কিনৰ ডাক্তৰৰ ওচৰলৈ যাম ছালৰ বিশেষজ্ঞৰ ওচৰলৈ যাম দেখাম গে মই, মই তেনেকুৱা দেখাই পেলাই মই মুখত ক্ৰীম লওঁ। কিন্তু তেওঁলোকে যেনে
নাই স্কিনৰ ডক্টৰৰ ওচৰত গৈ পেলাইও মোৰ আগতে অৱস্থা বেয়া হৈছে দেই, মোৰ মানে
অ' নাই, মই আকৌ স্কিনৰ ডাক্ত ডাক্তৰেহে মানে মোক ৰ‌ইখ খা মানে ৰক্ষা কৰে, মানে ঘপকে মই যি টি সানিব নোৱাৰো মুখখন, অকনমান
অ', অ মোৰ মোৰো সেই একেই, মোৰো চেম, দিগদাৰ হয়। শালমইনা আছিল, তাৰপিছত স্কিনৰ ডক্টৰে সেই দি দিলে, এসোপা ঔষধ দি দিলে। তাৰপিছত ময়ো খাই থাকিলো আৰু ভাল হ'ব বুলি দেখিলোঁ মানে মোৰ ওঁঠ খন মানে বহুত ক'লা ক'লা পৰি আহিছে, সেই সেই যি ক'লাত ৰ'ল মানে, সেই আগৰ নিচিনা মোৰ অৱচ পিছলে ঘূৰি নগ'ল আৰু। আৰ সেই ডক্তৰজনৰ ওচৰলৈ মই নেক্সট টাইম আৰু যোৱা নাই, এনেকুৱা কৰিছে মানে। গতিকে সেই অলপ সাৱধান হ'ব লাগে ডক্টৰৰ
দিব নোৱাৰে মানে কিছুমানৰ হয় মই এতিয়া গৈ গৈ গম পালো আমুক এইজন ডাক্তৰ ভাল এইজন ডাক কৰে এনেকে দিব পাৰে এইজনৰ ডাক্টৰৰ কাম কৰে, গম পাই পেলাই তেনেকুৱা হয়, হয়
এইবিলাক খুব খুব উম, ডাঙৰ ক
এনেও পাতলা হৈছে। চুলি গজিবলৈ এইটো ঘঁহক বুলি এনেকে তেল এটা দি থ'বই নহয়, অ', আজিকালি এইটো বিক্ৰী কাৰণে কিমান আচৰিত লাগে।
অ'। হয় দিয়ক তেনেকুৱাই হয়, অ', দিয়ক ঠিক আছে বাৰু দিয়ক, মই আজিলৈ ৰাখিছোঁ দিয়ক, অ', অ', দিয়ক।